যেনে বন্ধু মই এনে আছোঁ তুমি?
ময়ো এনেই আছোঁ মানে মানে ফুৰি মানে আহিলো আৰু অলপ, ফুৰি আহিলোঁ, ফুৰি আহি এতিয়া মই বিছনাত পৰিছিলোঁ আৰু অলপ। মানে ভাগৰ ধৰা দিলে
অ', তাকে আজি দু-দুপৰীয়া ভাত কিহেদি খালা?
উম ভাত মানে বিশেষ একো নাই আৰু, মানে আমাৰ মানে মাছে আবা আহিলে, আবাই মাছ মাংস নাখা খাই আৰু, পনিৰ আনিলে, পনিৰ দিয়ে খালোঁ আৰু। পনিৰ, তাৰপিছত চবজি।
ঠিকেই আছে। উম, নিৰামিষ খাব লাগে কেতিয়াবা।
উম, নিৰামিষ লাগে বাৰু খাব। মানে মই পনিৰটো, বেয়া নাপাওঁ বাৰু। ফুৰি আহিলোঁ মানে, এপাক আহিলোঁ আৰু বৰষুণ নিদিয়াতে আৰু, এতিয়া বৰষুণে দিব চাগৈ। এতিয়া এনেও গ সিখিনি টাইমত আৰু মই ফুৰিব নাযাওঁ আৰু, মানে ঘৰতেই থাকো আৰু।
ঠিকেই আছে, ঠিকেই আছে, ইমান ফুৰাটোও ভাল নহয়।
উম, ভাল নহয় ভাল নহয়, মানে আমাৰ ঘৰত আৰু কেনেকুৱা অলপ
ফুৰিব গ'লে কাৰ কাৰ লগত যোৱা? লগৰৰ লগত যোৱা?
লগ লগ লগ, মানে ঘৰৰ মানুহৰ লগত যাই ভাল নালাগে আৰু, ঘৰৰ মানুহৰ লগত ফুৰিব নাযাও। ফুৰিব যোৱাই যায় দিয়াচোন, লগৰ লগতেই।
হয় হয়, মানে তেনেকুৱাই কথা, লগৰ লগতে যোৱা যায়, ফুৰি ফুৰিব গ'লে।
উ।
বাকী হয় হয়, খালোঁ মানে খোৱা নাই ৰ'বা তেনেকুৱা, অলপ চাহ চাহ আৰু অ' বিস্কুটেই খালোঁ, অলপ পিছত যাম চাগৈ। কিবা খাব অলপ, ভাল বস্তু মানে ভাল বস্তু মানে, তোমাৰ ৰোল চোল কিবা খাব যাম চাগে।
উম।
দুপৰীয়া ভাত আজি নিৰামিষে খালো ৰবা তোমালোকৰ দৰে নিৰামিষ,
আহ
নিৰামিষে, খালো। কলৰ পচলা বা এই চ চবজি বনাইছিল
বা বা বাহ।
তাৰপিছত তোমাৰ অ তাৰপিছত তোমাৰ ভেদ ভেদাইলতাৰ, পকীৰি বনাইছিল তেনেকুৱা
উম ভেদাইলতাৰ পকৰীটো এনে খাই পোৱা নাই মানে উমহ
দালি, আৰু চালাদ, মানে কলৰ, পচলাৰ, চব্জি, বনাইছিল। তাৰপিছত ভেদাইলতাৰ, পকৰী, তাৰ পিছত দালি, আৰু চালাদ, তেনেকুৱাই ৰাতি হ'ব কি জানি মাছ মাংস, গম নাপাও।
উম মাছ, মাংস, মাজে মাজে নিৰামিষো খাই ভাল লাগে! হা মাছ, মাংসতকৈ ৰাতি এতিয়া মই বাবাক কলো এই মাংস, আনিবা এনে বহুতদিন- মানে খাই আছো। আৰু সেনেকুৱা আৰু হক- কওক ডাইলগটো দিবা যায় মানে এনেকে দিবা যায় আৰু বহুত দিন খুৱাই নাই খাব মন গৈছে। কি কৰে বা এতিয়া আনিলে খাম আৰু নানিলে আৰু আৰু সেইয়ে- নিৰামিষে, হবচাগে পনিৰ চেনিৰ থৈ দিছে মোক গেলি দুই পিছ মান হেৰি দিয়ে খাম আৰু মই
না আনিলে আৰু উপায় নাই ন আনিব দিয়া তুমি কৈছা যেতিয়া মানে মানে এ মানে পেৰেন্টচ বোৰে মানে আৰু বাট ইচ্ছা কৰিলে যি কয় মানে কামেই।
হয় হয় কলে আনে কিন্তু না না নকৰে আৰু
উম উম কিন্তু এতিয়া যে তেওঁলোকে তোমাক খোৱাই আছে ন।
হয় হয়।
হয় ন আজিকালি চাবাচোন বাত বাচ্ছাবোৰে, মানে মায়েক দেউতাকক অনাদ, আশ্ৰমত থৈ অহা হৈছে। ডাঙৰ হৈ কেনে মানে অলপ দুই পইচা ইনকাম কৰিব পাই কেণে নিজৰ মায়েক- দেউতাক মায়েক বা দেউতাক কিছুমানতো আছে দুইজনকে থৈ আহে।
হয় হয় হয়।
ত তুমি এইটো এইটো ক্ষেত্ৰত কি ভাবা
এ মানে সেই টো অলপ হয় মানে। ভাল মা মেণ্টেল মনৰ মানুহে নহয়। মানে সি মানুহত নপৰে মই নেজানো কেনেকই মানুহে নহয়। মানে কেনেকুৱা তোমাৰ সৰুৰ পৰাই যোনটো মা, দেউতাই, ডাঙৰ কৰিলে বা তোমাক আমাক আমি এতিয়া নিজে পোৱা কথা নিজে নাখায়ো খুৱাই দৰে খুৱাই- খুৱাই ন আমাক মানে এনেকুৱা ধৰি লোৱা তুমি -তুমি আজি কেনেকুৱা আজি ধৰি লোৱা আজি তোমাৰ হুম
মাৰে, কথা যোনটো মানুহ তোমাক নমাহ দহ দিন। মানে কষ্টত ৰাখি কাৰ কষ্ট পাই কাৰণে নিজে জন্ম দিছে। তাকে তুমি এনে কৰা নাই কেনেকে কৰিব পাৰা আৰু দেউতাক বাৰু গম পালো মাক কেনেকে তুমি কৰিব পাৰা এইটোও মোক, লাগে।
মানে কেনেকৈ চাবা তুমি দেউতাকো ক'ব নোৱাৰা আৰু চাবা তুমি মায়ে তোমাক ন, মাহ তোমাক ৰাখিছে ন মাহ দচদিন কিন্তু দেউতাইতো তোমাক সৰুৰ পৰাই ডাঙৰ হোৱাকলৈ তোমাক তুমি খুতি খাব পৰা হৈছা কাৰ কাৰণে এতিয়া মা- দেউতাৰ কাৰণে মা দেউতাই তোমাক সৰুৰ পৰাই সৰুৰ পৰাই নিজে খাব নিজে মানে মই নিজে দেখা কথা, নিজে দেখা কথা হয় নিজে দেখাৰ কথা দেউতাই নিজে নোপোৱা বস্তু আমাক দি আছে বা নিজে নিজে এ এ এযোৰ কাপোৰে তিনি চাৰি বছৰ পিন্ধে কিন্তু আমাক মাহে মাহে কাপোৰ বদলাই দিয়াৰ দৰে দিয়ে, পাৰিবা নে তুমি মই পঢ়াৰ ক্ষেত্ৰতো কথাটো কওঁ মই এটা বস্তু খুজিব নালাগে ন নিজে নিজে আনি দিয়ক কলমে হওঁক বা কিবা হওঁক বহি নিজে নোহোৱা হ আন পালে আনে যি বস্তুৱে নহক কিবা এটা ক'লে আনি দে বা ঠিক সেইদৰে মোৰতোৱে কথাটো ক'লো পিছত যদি মই যদি মা -দেউতা এ কেনেকুৱা কৰো মোক মই মানুহ নপৰো আৰু পিছত আৰু সৰু পৰাই মোক ডাঙৰ দীঘল কৰিলে উম
তুমি মানুহ প্ৰজাতি ন নপঢ়া বা মইয়ো যদি মা- দেউতাক এনেকে কৰোঁ মই মানুহ প্ৰজাতিতে নপৰোঁ।
মানুহ নহয় সেইজন সেইজন মানুহ আৰু জীৱ জন্তু নপৰে জীৱ -জন্তু নিজৰ মা- দেউতাক এৰি নিদিয়ে তো।
অ শুনা কি হয় মানে কি কথাত বোৰ কি হয় কথাটো কৈ আছো তোমাক মানে কি হয় এ তুমি ধৰা এতিয়া মানে তোমাৰ মা -দেউতাক সহায় আছে। হয় নে নাই।
উম!
ডাঙৰ হোৱাৰ পিছত অলপ দূৰ মানে অ অলপমান পইচাৰ মুখটো চাবা। তেতিয়া তোমাৰ মা-দেউতাটো খুজিবই ন তোমাৰ পৰা পইচা।
এই বহুতে নোখোজে কিন্তু।
বহুতে নোখোজে আৰু কিয় বহুত টো নিজে দিয়ে এইটো বাবে নোখোজে চবৰে বিবেক এ একে নহয় ন আৰু তোমাৰ মা -দেউতা ইমান দিন তোমাক পইচা দি ডাঙৰ- দীঘল কৰিল তেওঁলোকৰ অসুবিধা বোৰত তুমি দিবই লাগিব। তেওঁলোকৰ বেমাৰ হ'লেতো তুমি হাত হাত বঢ়াই দিব দিবই লাগিব পইচা, বা পইছা সহায় কৰিবই লাগিব তুমি যিহেতু এটা পুত্ৰ হয়, বা পুত্ৰী হয়, পুত্ৰ বা পুত্ৰী যিকোনো হয়। তেনেকুৱাই মানে কথাবোৰ ভ ভাবো আৰু তেওঁলোকে এই সহায় বোৰ সহায় বোৰ নকৰাৰ অ মানে পিছ পৰি আহি কিনে তেওঁলোকে মানে থৈ আহে।
যদি তুমি মানে যদি তুমি কেনেকে কোৱা তুমি যদি তুমি যদি নি মা দেউতাক। মা -দেউতাই নোখোজাতে আমাক যেনেকৈ মা দেউতাই নোখোজাতে আমাক বস্তুবোৰ দিছিল বা। খোজা খোজাৰ লগে লগে আমাক আনি দিছিল বা নোখোজাতে আমাক চব বস্তু দিছিল। তে যদি তুমি মা দেউতাৰ তাৰ অভাৱ বোৰ চাই বা তেওঁলোকৰ
মানুহৰ মুখখন চাই গম পায়, মানুহৰ মুখখন চাই গম পায়। কোন কোন মানুহৰ মনটো আজি কেনে হৈ আছে বা মাৰ মনটো যদি বেয়া পাইছা। তে মাক যাই সুধা মাক কি হৈছে কোৱা মই কিবা সহায় কৰিব পাৰিলে কৰিম।
চাবা ধৰি লোৱা কেনেকুৱা তোমাৰ তুমি এখন দোকানত গেলা মানে কিবা এখন মেলা চাব গেলা। মেলাখনত চাব গ'লে তোমাক তুমি বস্তু এটা দেখি চাই থাকিলে তোমাৰ দেউতাই গম পাই যায় তোমাক কিন্তু বস্তু লাগে আৰু সেইটো বস্তুৰ ওচৰলৈ লৈ লৈ যায়। সেইটো বস্তু আনি দিয়ে সেই ধৰণে যদি তুমিও দেউতাৰ মুখখনলৈ চা চাই তুমি কি বেমাৰ হৈছে বা কি লাগে বা কি কি কি চিন্তাত আছে সেইটো যদি তুমি সুধাও, তুমি বুজি নাপালে তুমি সুধিলে
তেওঁলোকে ক'ব গলেতো লাজ কৰে, তেওঁলোকে ক'ব লাজ কৰে কাৰণেতো আমি আমি এতিয়া ডাঙৰ হৈছো। আমি নিজে বুজিব পৰা হৈছো, তেওঁলোকে কব লাজ কৰে কিন্তু।
তুমি যদি বুজি পাই কিনে সুধা সুধিলেও তোমাৰ এবাৰত নকয় কিন্তু দুবাৰতো তোমাক কব ক'লে তুমি সেইটো তুমি যদি তুমি দেউতাৰ কথাটো শুনি তোমাৰ হ
তেনেকে হ'ব পাৰে, এই একো হোৱা নাই তাৰপি তাৰ তাৰপিছত তুমি যদি সুধা কি হৈছে ভালকে কচোন মই মানে সহায় কৰিব পাৰিলে কৰিম। তেতিয়া তোমাক কব, এনে এনে হৈছে।
অহ মানে কেনেকুৱা ত দেউতাকৰ অন মানে আমাৰ দেউতাৰ কথাৰ দেউ তাৰ মনতো তেনেকুৱা লাগিব, মোৰ পুত্ৰ বেলেগৰ পুত্ৰৰ দৰে নহয় বা মোৰ ছোৱালী ভাল দে। বা ম মই এটা এজন ভাল হচৰি কৈছো তাৰ ঠাইত যদি তুমি নিকিনে বৃদ্ধ আচ
একো না আ দে মানে তেনেকুৱা টাইপত মানে কেনতে তেনেকুৱা টাইপত যদি তুমি এনেকে কৰা যে কি সহায় লাগে কোৱা? এতিয়া তোমাৰ দেউতাৰ মনলৈ ভাবিব নাই, মোৰ পুত্ৰ মান নে এই গাঁৱৰ চবৰচে ভাল পুত্ৰ হয়।
হয় হয়, অ মানে কেনেকুৱা তাৰ ঠাইত যদি তুমি উম বৃদ্ধ আশ্ৰম বা কিবা থৈ আহা তেতিয়া তোমাক আৰু কি ভাবিব কেনেকুৱা মানে ইয়াৰ দৰে চল তোমাৰ ধৰি লোৱা মা কিন্তু অ কান্দিব আৰু এটা এ এটা বস্তু চাবা কিন্তু মা - দেউতাকৰ হাপ লা মানে হাপটো লাগে দিয়া। মই ভাবো আৰু মানে তোমাক সৰুৰ পৰাই সৰুৰ পৰাই ডাঙৰ - দীঘল কৰে। তুমি যদি মা - দেউতাক উম বৃদ্ধ আশ্ৰমত থৈ আহা তেতিয়াতো তোমাকতো মানে এনেকা হবয়ে ন কৰিবয়ে।
দেউতাৰ সাঁপটো নালাগিলেও মাৰ সাওঁটো বেছিকে লাগে।
হয় হয়, এনে দেউতাকটো বুজি পাই ন অলপ হলেও। মাটো মানে মাটো অলপ ইমোচনেল মানে কেনেকুৱা ক'ব নোৱাৰি আৰু উম মানে দেউতাটো দেউতাটো মানে চু
মানে উম মাৰ মানে আহ দুখবোৰ মানে অ নুবুজাব পাৰা ধোক মানে তুমি কব মুখেদি ভাষা দি ভাষাৰে বুজাব নোৱাৰে তেনেকুৱা দূখ।
মানে কিনেকুৱা উম আৰু এটা কথা কওঁ মায়ে মানে দুখটো প্ৰকাশ কৰিব পাৰে কিন্তু দে এটা কথা দেউতাকে মুখটো দুখটো প্ৰকাশ কৰিবও নোৱাৰে মানে।
হয় হয় হয়, ঠিকে কৈছা।
ত আকৌ মানুহ ভাবে মানুহ কেনেকুৱা ভাবে দেউতাকৰ দুখ নাই বা মানে কেনেকুৱা আৰু ল'ৰা - ছোৱালী, ল'ৰাৰে কথাটো ক'লো ল'ৰাৰ দুখ নাই বুলি ভাবে আৰু।
অল, অ ত তুমি একদম সচা কথা কৈছা, চ মানে চ আ ছোৱালীবোৰে যেনো কুৱা মানে ৰা কান্দি - কান্দি দুখবোৰ প্ৰকাশ কৰে, লৰাই কিন্তু মনত খাচি ৰাখি দুখ প্ৰকাশ কৰে, তেওঁলোকে বাহিৰৰ পৰা দেখাব একদম আমি ভাল আছো মানে একদম হাঁহি - ধেমালি কৰিব, তেওঁলোকৰ পৰা ভি ভিতৰত যে এটা দুখ হৈ আছে তেওঁ তেওঁলোকেহে জানিব দিয়ে।
মানে তেওঁলোকে জানে বা কিছুমান এনেকুৱা থাকে মানে কিছুমান মানে প্ৰিয় বন্ধুবিলাকেহে জানে তেওঁলোকৰ দুখ মানে এনেকুৱা মানে লৰাবোৰে কান্দিলেও চাবা মই মই যিমান দূৰ জানো আৰু লৰাবোৰে কান্দিলেও মানে তেওঁৰ ভাল লগ বা আকা অকলে কান্দে আৰু যিবোৰ যিমান কান্দে বা দুখবোৰ।
তাই কথা ক'ব লগৰে, এই তই লৰা হয় কান্দে নেকি ল'ৰা মানুহ।
মানে কেনেকুৱা এইটো আৰু আমাক মানে অলপ হিমত দেয়ে আৰু।
মানে আমি আমি আমাৰ চাই মানে শক্তিশালী মানে মানুহ কতো নাই। আমি শক্তিশালী কিয় কান্দিব লাগে তেনেকুৱা মানে। ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল হা।